আহ ব্যস্ত আছা।
নাই নাই ক।
অ তোৰ লগত এটা আলোচনা কৰিবলৈ আছিল ৰ।
উম ক।
অসমৰ জনপ্ৰিয় হৈছে চাহ। অসমত চব সবাতকৈ জনপ্ৰিয় হৈছে চাহ আহ তোৰ ভাল লাগেনে?
অঁ মই চাহ বহুত ভাল পাওঁ মোৰ দিনটো প্ৰায় প্ৰায় মানে ক'ব গলে মোৰ দিনটো চাহৰ পাই আৰম্ভ হয় হেল্ল'
অ অ শুনি আছোঁ
মোৰ দিনটো চাহৰ পৰাই আৰম্ভ হয়।
চাহ কিয় ইমান ভাল পাওঁ?
চাহ খালে মনটো সতেজ লাগে আৰু বিশেষকৈ ৰাতিপুৱা আৰু সন্ধিয়া সময়ত চাহ খালে বহুতেই বেছি ভাল লাগে।
দিনে কিমান বাৰ চাহ খোৱা?
সাধাৰণতে দুবাৰ বা তিনিবাৰ চাহ খাওঁ। বেছি নাখাওঁ।
হেল্ল'।
হেল্ল'। কিন্তু চাহ অবিহনে দিন তো অঁ শুনিছোঁ শুনিছোঁ কিন্তু চাহ অবিহনে দিন তো অলপো সম্পূৰ্ণ যেন নালাগে তোৰ চাহকাপ খালেহে মোৰ লাগে কি অ আজিৰ দিনটো মোক সম্পূৰ্ণ হৈ যাব।
উম। মানুহবোৰেতো চাহ গৰমে ভাল পায় তোৰ কি ভাল লাগে গৰম চাহ ভাল লাগে নে ঠাণ্ডা চাহ ভাল লাগে।
মই গৰম চাহ